হেল্ল'
হেল্ল'
অহ, ক'ত আছ?
হেল্ল'
ক'ত আছ?
হেল্ল'
হেল্ল'
হেল্ল'
ক'ত আছ?
এইয়া ঘৰতে আছো।
অ, এই ভাত চাত খোৱা হ'ল?
এইয়া বনাই আছো।
উম, এতিয়া আজি আমাক ক্ৰিকেট খেলাটো এনেই হ'ব নাই?
হ'ব-হ'ব-হ'ব, আজি তিনটামানতে যাম নেকি?
আ?
তিনটা মানতে যাম নেকি?
বোলো ক্ৰিকেট খেলাটো হ'ব নাই?
অ, হ'ব বোলো।
হা?
হ'ব বোলো, হ'ব-হ'ব।
হব ন? আজি কেইটা এ মাৰিবি চিক্স?
নেজানো কেইটা মাৰো তিনিটামানতে ওলাবি খালি
হে
তিনিটা মানতে ওলাবি
অ তিনটা মানত ন আজি কিন্তু বতৰটো বেয়া বৰষুণ বৰষুণ কৰি আছে।
নাই নাই বতৰতো আজি এনেকয়ে থাকিব খালি পিছখন সুকালেই হ'ল আৰু
উম বতৰটো যদি ভালে খেলি ভাল হ'ব উম এনেই ত তোৰ আহ মানে কোনটো বিহু চবতকৈ
এই বিহু চিহুৰ কথা বাদ দে এতিয়া আমি খানা এটা খাব লাগিছিল নহয়
খানাটোতো খাব লাগিছিলে খানা তই দিলে হ'ব এতিয়া আমিতো চবে ত খাওঁ খাওঁ বুলিয়ে ভাবি আছো।
কি চবেই অলপ অলপ তুলি পেলাই চবে মিলাই কৰি খাও এটা
চেল্লা আজিয়ে হব খাওঁ বুলি কলে কিন্তু চবে কব লাগিব ন? অকল মই মই তই অকলে নহব নহয় মঙলবাৰে আমাৰ আকৌ চাৰ যোনদিনাখন খানা খাওঁ তোলে মনত পৰে সেই দিনাখনো মঙলবাৰ পৰে
সেইটোৱেই বেয়া
সেইটো হ'লে নহ'ব নহয় সেইটো হ'লে আমাৰ আকৌ খানাটো পিছুৱাই গৈ থাকিব এতিয়া তা আমি যিমান খানা কথা পাতি থাকিম
সেইটোৱে কালি মই কপিলা নামৰ পাচডাল থৈ আহিলো বে
পাৰ্চেল থৈ আহিলি তাতো পইচা চইচা নাই ন কাৰ্ড কে উম সেইটোৱে
নাই আহা কালি ঘৰতেই থাকিলো নাই অহা ঘৰতেই থাকিলো
নাহিলো কি কৰিবি ঘৰত ভাত বনালো
খালিকেনে চিনেমা খন যে ডাউনলোড কৰিলো, সেইখনকে চাল উৰাই-ঘূৰাই, উৰাই-ঘূৰাই। বোলো কালি চিনেমাখনকে চালো আৰু উৰাই
কি চিনেমা চালি কালি?
কালি তোৰ মই যোদ্ধাখন চালো।
উ কেনেকা মজা নে?
মজা মজা, এইয়া এই-এইটো যে, প্লেন যে হাইজেক কৰে যে।
উম উম।
তেনেকুৱা বে মজা। চাবি চাবি, চিনেমা নাম এখন কচোন চোৱাৰ, ভাল চিনেমাখন
তোৰ ধিডামখন চা, ধিডাম
ধিত্ৰম
উম।
কেনেকুৱা মানে, কেনেকুৱা বস্তুবিলাক? কেনেকুৱা? অকণ অকণ
মানে তোমাৰ! এ সি মানে এটা পুলিচ হয় হা!
অ'।
আ আইচি বা কিবা এটা হয় আৰু সি!
অ' অ'।
সি তাত-তাত মানে নতুন পষ্টিং দিয়ে তাত, এখন বেলেগ এখন হেৰি গাঁৱত। চহৰখনত, তাৰপিছত নাই, ইয়াতো সেইখন গাঁৱত মানে কেতিয়াও ক্ৰাইম হৈ-হৈ পোৱা নাছিলে।
অ' মানে মেইন হে-কাহিনীটো সেইটোৱেই।
সি যোৱাৰ পাছত যেনিবা ধেৰ ক্ৰাইম হ'ল হয়, বেংক চুৰ হয়। তাৰপিছত, মানুহ মাৰে। ধেই কিবাকিবি!
খানা নিচিনা নেকি? বেংক চুৰ কৰা
অ' কাৰাখনৰ নিচিনাই, মানে এ সেই-সেইখনত খালি এ, কাৰাই ধৰি লওক ভাল কামে কৰে।
অ'। সি মাতো বেয়া।
লালাচ, পইচাৰ কাৰণে কৰে আৰু।
অ', এনে বাৰু আমাৰ এনেই চব ঠিকেই হৈ আছে। কিন্তু এতিয়া আমাৰ খেলাটোৱে মানে বেছি ইম্পৰ্টেণ্ট হয়, কি কও আমাৰ পিতছত পানী হৈছে এতিয়া।
উম।
ওপৰৰ পৰা বৰষুণ টপকিয়ে আছে, কিনকিনিয়া পেলাইয়ে আছে এতিয়াও।
এতিয়াও পৰি আছে নেকি বৰষুণ?
উম, অকণ-অকণ পৰি আছে। মই বাহিৰতে আছো না।
আজি মানে খেলা নহ'ব মানে আজি আৰু
খেলা নহ'ব। একো নকৱ যদি আহিবি ৰাস্তাত টুকটুকৰাই থাকিম।
এ নাই নাই এনেকে নাথাকো দেই। এই কাৰণে মানুহৰ গালি শুনিব লাগে গ
মানুহৰ মানুহৰ গালি মানুহে কি বুলি কয় আমাৰ
উম
এতিয়া এই এইটো ভাত বনাইছ নে?
নাই। আজি ৰুটি খালো অকমান আগতে
সিজোৱা ৰুটি নাই নাই মোৰ খোৱা নাই মই বিচ খেল চাই লৈছো
কাম কৰিবি চোন। ছোতা হাতি এখন লৈ আহিবি
কেতিয়া?
অকমান দেৰিকে আহিবি এপাক।
মোৰ তাত আছে আছে মই ওথনি মানে ত দুটা পেকেট কিনিলো। এ
অ' নাই মই মোৰ। আছিলে মানে সেই গ'ল মোক লাগিব আজি আজি এপেকেট লাগিব হ
কি?
অ' আজি এপেকেটত লাগিব বোলো
অ' অ' অ' যাম দে মই এপাক পাছত মই এই এইটো অ' এটা মানত যাম। উ এনেই মানে তোৰ তাইৰ তাতো টাইম অকণ দিব লাগে যে।
ব দিব লাগে দি লাগে তুৰ এনেই কেইটা কমপ্লিট হ'ল।
এতিয়া এইটো সুধি চাৰিটা।
উম এই এইটো চিষ্টেমটো এইটো এইটো ধৰি লোৱা। তই মইতো কাৰোলৈও ফোন কৰা নাই না মই এতিয়া তই মোক ফোন কৰিছে ধৰি ল হয়নে? যদি ধৰি ল আহ মই পইচা পামনেে নাই এইটোপা
তই আশী টকা পাবি।
অ এতিয়া জানো ক'ত শো হ'ব বা?
স গাল
আৰু মই আকৌ পাঁচটা কৰিলেহে মোক শ্ব' হ'ব ন?
মোৰ মানে এতিয়া অ চাৰিটা হ'ল। পাঁচতা কৰা পাছত মানে মোৰ তোৰ বেলেঞ্চো দেখা দিব।
অ মই আৰু পাঁচটা কৰিব লাগিব মানে মই আৰু চাৰিটা কৰিব লাগিব।
কৰিব লাগিব।
উম মোক কল চল কৰিব নাই দেই উ মোক কল কৰা অপচনডাল নাই বেই।
তোৰ কিয় আহা নাই তই এইটো কৰি থৈছ যে।
অহ
তোলে মই আৰু তিনিটা কৰিম আজি নকওঁ এইটো পাঁচটা হৈ যোৱা পাছত পাঁচটা তোক তিনটা কৰিম মই।
উম মই কৰিম ৰ মই এই মই দুটা নম্বৰটো কৰিব লাগিব।
উম যেতিয়া নম্বৰটো খুলি লবও পাৰ আৰামত।
খুলিব লাগিব ৰ মই কালিৰ পৰা ভাবি আছো কৰিম কৰিম কিন্তু কৰিবলৈ মন নাই যোৱা কথা পাতিব মানুহ নাই না।
উম নহ আমি এই দেখুন নাই আমি যে কিমান ভাবিলো কোৱাচোন হেৰি এইটো কৰ'বাত ফুৰিব যোৱা ক'বাত কৰিব যোৱা এতিয়ালৈকে একো প্লেন নাই একো নাই গৰমৰ দিন গুচি যাব গৈ।
এই গৰম বন্ধতে যাম বাৰু এদিন।
এদিন হ'লতো যাবই লাগিছিল চব চবেই গৈছে
আমি শুন শুন জুলাইত জুলাইত আমি হেই জামগে। কৰ'বাত ভাল ঠাণ্ডা জেগা এটাত যাম। থকাকে।
যাম বাৰু কিন্তু এই আমি যে তোৰ ডাবৰত সোমোৱাই তোৰ যে গ'লগোৱা আৰু জুলাই জুলাই মাহত আমি ডাবৰত সোমাব লাগিছিলে।
সোমাও বুলি ক'লে সোমাব নোৱাৰ নোৱাৰ নহয় গ এই হাজিৰা কৰিব লাগিব তাত সোমোৱা বুলি ক'লে সোমাৱওটো
এ হাজিৰা কৰি দিম আৰু।
টাইমেই নাপাম কি নাই এইটো এই জুলাই মাহটো জুলাই মাহটো উ নাই
এমাহে এমাহ এমাহ দুমাহ মান কৰিম হা।
এমাহ এমাহটো নিদিব নহয়।
অ,
উম উ উ, পইচা দিব চাগে দেই দি নিদিব মানে কি ধৰিলও তেনেকে হলেতো ই হি বহুতে একমাহ কৰি ধৰি লও পইচা নহলে একমাহ কৰিব আৰু গুচি আহিব।
তেনেকৈ কৰা যায় কিছুমানে কৰে
উম উ
সেনেকুৱা কিছুমানে কৰিব পাৰে না আমি ও তো তেনেকৈও ভাবো
এনেই এনেই এনেই এতিয়া আমি গৰম বন্ধত ফুৰিবলৈ যোৱাত এইটো পৰব ফেনটো ঢি ঢি ঢি
ফুৰিবলৈ যোৱা প্লেন ত আমাৰ টিপি চাইডে হ'ব নেকি বাট টিপি যোৱা নাই আমি হেয়া আৰু চব
এ টিপি-চিপি বিলাক টিপি-চিপি বিলাক এইবিলাক মই ভাল নাপা পাওঁ খালি য মুঠতে অকণমান দূৰ জেগা যাব লাগে যাতে থাকিব পাৰি আৰামত অকমান
আ তেতিয়াহলে দু দু সেয়াই এইটো এ ধৰি লোৱা মানে আজি গলি কাইলে গুচি আহিলি ন। পৰহিলৈ গুচি আহিলি।
অ অ অ ধৰিলোৱা আজি আজি ওলাইছো কাইলৈ দিনটো আছো পৰহিলৈ গুচি আহিছো ধৰিলওক বা কাইলৈ ৰাতি গুচি আহিছো পৰহিলৈ পাইছো ই এনেকা
তাৱাং যাওঁ।
সেয়েই মইতো সেইটোৱে ভাবি আছো মই এনেকে দাৰ্জিলিং-চাৰ্জিলিং যাব মন আছে বি তাৱাংতো ভাল আছে দাৰ্জিলিংও মজা আছে।
আ চবে আকৌ ওলাব লাগিব দুটা দুটা দুটা গলে মানে কমি যাব না বাজেটটো
ছুটি কৰি মিলাই চবৰে ধৰি লও
অ অ অ, আমি কেইটা চাৰিটা চাৰিটাৰ পৰা পাঁচ
ত ত তই মই ধৰিলও এ হা ভাগিন আৰু ইণ্ডিয়া বিং নিৰণৰ কথা মনত পৰিল উম আৰু ই ই আৰু এটা মোৰ লগৰটো ধৰি লও ই সিওল যাব চাগে। উম
উ সি সি গলে বাৰু আৰু এটা বাঢ়ি যাব। হুম।
ৰাস্তা আৰামত হৈ যাব ন
আৰামত। পাঁচটাই যথেষ্ট
নিজৰ গাড়ী এখন হলে ভাল কিন্তু গাড়ী নহলে
এতিয়া আমিতো স্কুটিলৈ যোৱাতো ভাবিব নোৱাৰো ভেন লৈ গ'লো ভাবিব নোৱাৰ।
উম।
এচাৰ এখন কিবা বুক কৰি লওঁ নেক
কৰিব পাৰি, কিন্তু অঁ গুচি নাযায় সেয়া দিনে কিমানকে দিব লাগিব বা যদি দিনে ইমানটো দিব লাগে তেতিয়া এ চাবলৈ গ'লে বেছি বেছি যাই কিয় জান তই চা চিনাকি নহয় আজিকালি এইবিলাক পায় ন। টাউনতে আছে।
উম।
এডাল কি বুলি কয় তই গাড়ী গাড়ী লৈ যাব গাড়ী লৈ যাব পাৰ তই যি নহয় যি গাডী লৈ যাব পাৰ তই
সেইটোয়ে বুক কৰি লৈ যাব পাৰ মাত্ৰই এই তাত দিব লাগিব নহয় এই দিনে প্ৰতি দিব লাগিব তেলটো নিজৰ।
গাড়ীত যোৱাই ভাল।
উম সেইটো কৰাই ভাল দে দে হ'ব দে ন
উম উম উম।
অঁ হ'ব দে অঁ
ৰ ৰ হেল্ল'